স
শুনা পাইছা নে?
পাইছোঁ কোৱা।
হেল্ল।
হেল্ল, অঁ, অঁ মই কথা- অঁ, মই শুনিছো কোৱা।
অঁ, এই কাটা গৈছিলে।
উম, এই নেটৱৰ্কটো আজিকালি বেয়া হৈ আছে যে।
অঁ, তাকে তো বহুত বেয়া হৈছে নেটৱৰ্কটো।
উম। তোমাৰ তুমি এতিয়া ঘৰ আহিলা।
অঁ মই ঘৰতে আহিলো ৰবা।
অঁ, তোমাৰ এইটো কোম্পানীত কিমান বছৰ? উম অঔ আমাৰো জানানে, মই আজি- হেৰি আনিছো, এই যে লা- লাল হীতৰ যে পেঞ্চিল টো মানে লক্ষ্মণ ৰেখা যে আগতে আছিল আমাৰ।
হয় হয়।
তৰো হিতৰো মানে হাঁ পেঞ্চিল ওলাইছে আৰু চক পেঞ্চিল টাইপ। সেইটো আস্তা নিদিয়াকে থৈ দিছো চবতে। মইও জানা, উম।
আঁ মৰে ন। আমাৰ ইয়াতে ব পাই নে নাপাই বা।
অনলাইন পায় অও, মই ফ্লিপকাৰ্টত দিছিলোঁ। মই যে, ন ফ্লিপকাৰ্ট তাট।
হয় নেকি মোৰ লিংতোট।
অলপ আগতে। সেডাল টানি লৈ পঁইতা চোৰা এতাৰ বাবে দি দিছো ওপৰত।
হয় নেকি।
বত দৌৰি আছিল সি তাক চাৰ্কেল কৰি কিনে দি দিছো নহয়। সি ওলাবই নোৱাৰিলে, মৰচম।
ভালে কৰিছা।
আমাৰ কেইটা মানে নুৰে হা, উৰি নাযায় কিছুমান যে আছে। অকল উৰিয়ে থাকে, অঁ আমাৰ কেইটা মানে-
মাত
অ' আমাৰকেইটা মানে ইফালে-সিফালে দৌৰি ফুৰে।
ম- উম। আৰু কিছুমান আছে উৰেও, দৌৰিও ফুৰে।
উম, উৰাবোৰ ভাল নালাগে, ঘিণ লাগে কিবা।
অ' বহুত ঘিণ লাগে এইবিলাক। এই ইয়াতে
পৰা আহে ন'।
উম, তাকেতো। এই আমাৰ ইয়াতে এটা হেৰি আছে গ'ডাউন আছে। তাতে মানে আ- চব মানে কাৰ্টুন-চাৰ্টুন এনেকে থয়। ওচৰতে, আমাৰ বাউণ্ডৰীৰ বাহিৰতে। তাৰে পৰাই আহে।
অ'।
অ' একদম মানে মোৰ কক্ৰচ-চক্ৰচ মানে সহ্য নহয়।
মোৰো নহয় দেই।
হেঁহ।
ইমান মানে হেয়া নোৱাৰি, আৰু হেৰি আছিলে কি বুলি কয়, নিগনিও হৈছিল হাঁ। মই মেকুৰীটোক আনি কিনে মাতি আনো তাত। আ তোক বিস্কুট খাম আ। তই নিগনি কেইটা খাই যায় অকল। সি বেচেৰা খায় দেই। এইকেইদিন নাই দেখা মই- মে- এ সেয়া নিগনি। সিয়াক মানে দিনত মই মাতি - মাতি আনো।
অ'।
সি আৰু মানে তাক বেছি মৰম কৰিলে, কি কৰে জানা? বিচনাৰ ওপৰত যাই বহে।
অ' বিচনাৰ ওপৰত যাই শুই থাকে সিহঁতে।
অ' মে- মেকুৰী আছে নেকি?
নাই। এনে আহে এটা। সি মানে গোটেই আমাৰ এইখিনি গোটেই মানুহৰে পোহনীয়া হৈছে।
আচ্ছা। ঠিকে আছে। অ' তেনেকে নিগনিও নাহে, সাপো নাহে, একো নাই।
অ'।
মইতো আগতে অ'- তোমাৰ কেইটা বাৰটা-তেৰটা মেকুৰী আছিলে।
অভিযে কোৱা।
অ' ঘৰতে মানে থাকে আমাৰ। খালি বিচনা-চিচনাৰ ওপৰত নুঠে। আমি যদি খাই থাকোঁ, তাৰ পিছফালেদি গুচি যাব। মান বহুত বুজি পোৱা মেকুৰী আছিলে।
উম-হুম।
একোৱেই নকৰে মানে, ইহঁতে বহুত মানে ভাল আছিল।
অ'।
ইয়াতে নহয়, ভাড়াঘৰত। যেতিয়া আছিলো, তেতিয়া। আৰু মায়ে ৰাতিপুৱা গাখীৰ আনিব যাব, ফুল আনিব যাব। মাৰ পি পিছে - পিছে মানে যাব, দোকানলৈ, ফুল আনিবৰ কাৰণে। তেনেকুৱা আছিলে মেকুৰী কেইটা। এ কোনোবা তাৰপিছত লাষ্টত বিষ খুৱাইকেনে মাৰিছে।
মা
বেয়াও লাগিছে।
অ'। কিয় খুৱাব লাগে?
উহু, তাকেইতো সৰু - সৰুত উম। তাকে এ ইহঁতেও আকৌ মেকুৰী কেইটাৰতো জানাই ন? বেলেগৰ ঘৰত যাই কেনে অকমান মু মাৰে -মাৰে।
হা- হা।
তেনেকুৱা ভাল নহয় ন? এইটো কাৰণে মানে বহুতে নিবিচাৰে ন' সেইটো কাৰণে বিষ খোৱাই মাৰিছে।
অ, হয় হ'ব পাৰে মইতো মেক মেকুৰীৰ হেৰি কি বুলি কয় উম আমাৰ মানে কুকুৰ আছিলে। পুৰা দহটা আছে আৰু সি মানে মেকুৰী তে আহিলেই হাল্লা লগাই তাৰ পাছত এতিয়া মানে তাক বুজাই কিনে কওঁ হা যে চাহ তাই মানে মেকুৰী নিগনি খাবহে আহিছে গতিকে তোৰ ভাগৰ এক একোৱে ভাত নাখায় তাই তই টেনচন লবই নালাগে। সিয়াক আকৌ কি জানা আমি মানে সৰুৰ পৰা তাক চব খোৱাওৱেই আৰু দেই ধৰা এনেকুৱা নহয় যে এনি টাইম তাক মাছ মাংসৰে এতিয়া যদি এ আমাৰ যে প্ৰসাদ টো বুট মুক যে
হা-হা।
সি সেয়াও খাই জানা।
হয় নেকি?
মোৰ বাৰ্থডে দিনা তাক কেকো দিও
আ, অ, কেক খাই বহুত ভাল পায় কিন্তু কুকুৰে।
তাৰপাছত আকৌ অ, সিদিনা মানে কি অ, সি মানে এ মাটিমাহৰ দালিতো খাব নোৱাৰে দে গেছ হয় নেকি, মইতে খাব আমাৰ সেইটো বনাইছিলোঁ। অ, তাক দিব লগিয়া একো নাছিল তাৰ পিছত আৰু মই কলো আজি সুধা ভাত দি চাও সি বেচৰাই জানানে হে সুধা ভাতকে খাইছে।
উম- উম
তাৰ মানে দিলেই হ'ল আৰু সি মানে এডজাষ্ট এ কিছুমান কুকুৰ থাকে ন' পোহনীয়াওঁ মানে হেৰি হেৰি লাগে অ, মাংস নিদিলে শুঙি গুচি যায় যে।
উম, উদাৰহৰণ- উদাৰহৰণ দি আছো ৰবা।
অ', আমাৰ ইয়াক মানে কেতিয়াবা ধৰা মই গাখীৰ দি কিনে তাতে চেনি দি কিনেও দিও। কেতিয়াবা অকল কল আৰ পিটিকি কিনে দিও একদম সি সেনেকাও খাব যেনেকে
হে ইমান ভাল কুকুৰ?
তোমাৰএকযাম
যে সঁচা হৈছো। মোৰ -মোৰ উদাহৰণটো কি জানানে আমাৰ- আমাৰ প্ৰথমতেতো এটা কুকুৰ আছিলে মাইকী কুকুৰ আছিল। তাই কণী নহ'লে মানে ভাতে নাখায়।
ইয়ে আমাৰ ই আকৌ কণী নাখায় দে।
উম, নাখাই নহ?
উ, হো কণী যদি মই আঞ্জাও বনাই দিওঁ ধৰা কণীটোতো আমিয়ে খালোঁ দিয়াছোন কণী তাক দি বনাই আঞ্জাটোও নাখায় সি বমি কৰে আমি কণী নিদুৱে চাগে ই গোন্ধ পায় নেকি মেবি কণী থাকা বস্তুয়ে মই তাক নিওঁ কণী আৰু বিলাহী থকা। চাওমিন যদি মই তাক এনেই দিওঁ সি খাব কিন্তু তাত যদি মই এই চব খাই কি ক'লো মই চাওমিনো খাইহি মোৰ লগত মেগীও খাই। কেতিয়াবা মেগী ধৰা মই মোৰ বেছি হৈ গ'ল কি কৰো আৰু তাকে দি আহোঁ সি খাই দিয়ে দেই বেচেৰাই। মোৰ লগ
এই আমাৰ- আমাৰ - আমৰ আগতেতো তায়ে আচিলে তাই অকলে আছিলে মানে কণী দি ভাত খাব তাৰছত এ লাহে -লাহে মাছ -মাংসও মুখত গ'ল মানে আমাৰ ইয়াতে ওচৰত ত, মান ৰুম বা মানে গডাউনৰ মানুহকেইটাকো ৰুম দিয়া আছেতো মেনেজৰ চেনেজাৰো সিহঁতে বনাই ইহতেও অলপ -চলপকে দিয়ে মানে এতিয়া নিদিয়া হৈছে দিয়াচোন।
হ', হ',
ত' এইটো একবাৰ মুখত লাগি গ'ল নহয় অ' আমাৰ এটা গেদা বুলি এটা লৰা মানে মুছলিম হেৰি আছিলে ল'ৰা এটা আছিলে ইয়ে আনিছিল তোৰটোক? ত' ইয়ে মাছ, মাংস এইবিলাক চব খুৱায়। খুৱাই- খুৱাই মানে অভ্যাসটো বেয়া কৰি পেলাইছে এতিয়া তাক যদি মই আমি সুধা ভাতো দিওঁ নহয় নাখায়, ৰুটি দিওঁ নহয় নাখায়। -বিস্কুট- চিতকুতখোৱা আছিলে এয়াও নাখায় অহঁতৰ কাৰণে এই গ্ৰেভি যে পায় যে মই কৈছো পাপাক কৈছো কণীত বেকাৰ -বেকাৰ পইচা যায় ন? এটা -এটা মানে যোৰাই এতিয়া চাগে বিছ টকা হ'ল নেকি।
উম,
ত, মইতো তাপক মানা কৰি দিছো নাই আনব নালাগে এই গ্ৰেভিটোকে আনো বা কণী নুপুচা খাইছিলে?
অহ',
এই ইয়াএতিয়া নোখোৱা হল ব্যৱহাৰৱা নোখোৱা হ'ল নোহোৱা
কি খাই এতিয়া?
কিবা খাই নাজানো ক কৰ-কৰ ৰ পৰা বা মুৰ্গী -চৰ্গী ধৰি লৈ আহে এ নিশ্চয়
ইয়ে--ইয়ে
মানে অ, বাউণ্ডৰীৰ বাহিৰৰ পৰা ওলাই যায় এ আমাৰচ পাপাৰ চিনাকি আছে বইলাৰ কাটা আমিতো নাখাও ন' মাছ, মাংস নাখাওঁ আমিতো মাৰোৱাৰিয়ে ন'। ত'ইহঁতে কি কৰে তাত যায় -যায় কেনে বহি কেনে ই হয় খাই -খাই আহে।
উম -উম। বাহ। আমাৰ আকৌ নাখায়। হে মানে কি জানা মাছ, মাংস যিমানে বেছি মাছ বুলি নহয় মাংসত ত, আৰু যিমানে খাব ধ‌ওক সিহঁতে বেছি এগ্ৰেছিভ হৈ যায়।
অ, বহুত এগ্ৰেছিভ হৈ যায়।
উম, আমাৰ ই নহয়। এতিয়া যে মই ফোনত কথা পাতি আছো মোৰ খিৰিকিখনৰ কাষত অলপ আগতে মানে মই ভিডিঅ' চাই আছিলো ন' এই হা শুনি কিনে বহি আছে মোৰ কাষত তাতে বাহিৰত অ। আৰু সি ইমান বুজি পাই জানা। আমাৰ মানে দেউতাৰ হেৰি আজতে সেয়া হৈছিলে বাহিৰত গৈছিল আৰু। বেমাৰৰ কাৰণে দেউতাই যেন দেউতাই মানে কৈ গ'ল আৰু আজি যে দেউতা, মা আৰু দাদা গ'ল তেতিয়া মানে মই আছিলো ঘৰত যে তই আহ দে বাইৰক একদম সেয়া নকৰিবি এদিন মানে কি হ'ল আমাৰ ওচৰত ইয়াতে চুৰ আহিছিল হা তাৰপিছত মই নাজানো ৰাতি আহিছিল চোৰ আমাৰ ঘৰত আহা নাই দেই। ত' তলৰ পাহাৰৰ তলৰ পৰা ওলাইছিল। সি চুৰটোৱে মানে জংঘলে -জংঘলে আহিল আহি কিনে আমাৰ অ, তাৰ পিছত আৰু আমাৰ অ, পাহাৰৰ মানুহখিনিয়ে কলে যে নহলে জিমিক ওলাই দি পা সি হলেও ধৰি আনিব পাৰিব মানে সি গোন্ধও পাব ন'?
হা।